অ', কও হেল্ল'? এয়া মই আপোনাৰ এই চাহকাপ খাই বহিছো। আপুনি?
সেয়া ময়ো চাহ খাই বহিছো আৰু ভাতলৈ যোৱা নাই ভাত তাকে বনাম হে আৰু। ভাত অকমান দেৰিয়ে হয়, এতিয়া এই গৰমৰ কাৰণে দেৰি কৈ খাওঁ বাৰু আমাৰ চাহ খুৱাই আমাৰ দেৰি তাৰমানে আমাৰ হেৰী হয় যে এই দে ভাতটো দুপৰীয়া ভাতটো মানে তোমাৰ দেৰিকৈ খোৱা হয়, সেইটো কাৰণে মানে
উম, উম, এই ভাততটো মানে আচলতে চবেই ক'বলৈ গ'লে চবেই দেৰিক খায় কিয় মানে গৰমৰ কাৰণে, আপোনাৰ ভাতটো খাব মন নাযায়তো। সেইকাৰণে মানে চবে ভাতটো বনাইও দেৰিকৈ আকৌ খায়ও দেৰিকে। তেতিয়া মানে ৰাতিলে মানে এই সোনকালতে ভাত বনাব নোৱাৰি আৰু একে বনালে আপোনাৰ নটা বজাত ভাত বনাবগৈহে লাগে নহয় ল, দহটা বজাত ভাত বনাবই লাগে তেনেকুৱা মানে কিছুমানে কৰে।
সেইটোৱেইটো, তোমাৰ মানে একেবাৰে দেৰিয়ে হৈ গৈ সেইটো কাৰণে, বাকী আজি চানডে কলৈকো ফুৰিব কৰিব যোৱা নাই নেকি?
নাই, নাই, নাই, আপোনাৰ ফুৰিবলৈ মানে কিয় জোৱা নাই এই এইটো কাইলৈ মানে কাম কেইটামান আছে মোৰ সেইকাৰণে কাইলে যাম আৰু টাউন আজি মানে এইফালে যাবলগীয়া নাই।
আৰু আজি দেওবাৰ অ', সেইটো আৰু তোমাৰ কাম থাকিলে দেওবাৰে তোমাৰ
আউটিং নহয় কিবা কিবি ক'ৰবাতো ওলাব কৰিব পাৰি।
সেইটোৱেই আৰু নহয় দেওবাৰে তোমাৰ হেৰিও থাকে নহয়। দেওবাৰে তোমাৰ মানে বজাৰ-চজাৰ এইবিলাক কিবা কিবি কাম থাকিলে দেওবাৰে বন্ধও থাকে টাউনত মানে।
সেইটো সেইটো এই চক বজাৰতো খোলা থাকে বাৰু কিন্তু ইমান খোলা নাথাকে আৰু।
নাথাকে মানে এই কিছুমান মানে নিৰ্দিষ্ট কিছুমানহে থাকে কিন্তু প্ৰায় দোকান বন্ধইে থাকে মানে, সেইটো কাৰণে দেওবাৰে তোমাৰ মানে কি সেইটোৱে।
বহুত বহুতেই দোকান ক'বলৈ গ'লে মোবাইল ভাল কৰা দোকান নহয় কাপোৰৰ দোকান নহয় কিবা ম'লবিলাক মানে বন্ধই পাব তেনেকে কিন্তু এই নিৰ্দিষ্ট দোকান কেইখন মান মানে খোলা পাব আৰু।
সেইটোয়ে সেইটো সেইটো কাৰণে, বাৰু হেৰি কৰিব ময়ো সেইকাৰণে আমিও এপিনে মানে এনে কে যোৱা নহয়, টাউনলৈ যায় মানে বেলেগ ব যোৱা হয়, কিন্তু এনেকুৱা বাৰত মানে টাউন আমি দেওবাৰে নাযাওঁ মানে। কাৰণ গ'লে এনেই যোৱা হয়, একোৱেই নাপায় মানে।
একোৱেই নিকিনা হয়, সেইটো দোকান বিলাক বন্ধ পোৱা নাযায় বাকীতো কথা নাহে। এ আমাৰো তেনেকৈ মানে দেওবাৰে মানে ওলোৱা সময় নহয়, দেওবাৰ দিনটো অকল ঘৰত থাকেই বাকী সোমবাৰৰ পৰা আমাৰ ধৰি লওক আপোনাৰ কিবা কিবি কলেজৰ কাম থাকিলে নহয় কিবা থাকিলে তেনেকৈ যাওঁ আৰু। কিন্তু এইবাৰ এ-এতিয়া মানে আপোনাৰ আমাৰ এতিয়া এনেও বন্ধ হৈ আছে। এতিয়াতো যাবলগীয়া তেনেকুৱা হোৱা নাই কিন্তু মানে এই ফুৰিব যোৱা প্লেইনে আমি কৰি আছো ৰখক মানে আমাৰ আমাৰ আপোনাৰ এইফালে টাৱাং যোৱা কথা ভাবি আছো
অ সেইটো কাৰণে যোৱা যোৱা টাৱাংত ভালেই বাৰু চাই আহাগৈ সেইটো চা টাৱং চাবলৈ ভালেই লাগে বাৰু
উম
তোমালোকৰ লগৰখিনি যাব চাগৈ ন
লগৰ খিনি মানে লগৰ খিনি নহয় আমাৰ মানে ফেমেলি মানুহ যাব
অ ফেমেলি যাব অ এ একো নহয় গৈ আহা এতিয়া বস্ কিবা এটা ফুৰিব গলে ভাল লাগে ন
ভাল লাগে লগত আপোনাৰ যদি ফেমেলি যায় আৰু ভাল লাগে তোমাৰ মানে আ কিয় কও আমাৰ মানে যোনটো ঘৰৰ মানুহৰ লগত বহুতলে যাব নোৱাৰে হয়তো মানে নাযাওৱেই ক'বলে গ'লে আৰু এতিয়া য'ত যাওঁ মানে একেলগে গ'লে মানে চবৰে ভাল লাগে আৰু যে অ এইখিনি জেগা চাই আছো এই এইখিনি জেগা কিবা কিবি কৰিছো এতিয়া মনত থাকিব ন
সেইটোৱে সেইটো সেইটো ভাল লাগে তেনেকে গৈ পেলাই আমিও বাৰু যাওঁ গৈ থাকোঁ বাৰু মাজে মাজে এতিয়া যোৱা হোৱা নাই হে আমি সেই
ঘৰৰ মানুহৰ লগতে যাব লাগে লাগিলে আপুনি নিজৰ উম বান্ধৱীৰ লগত নহয় নিজৰ লগৰ লগত নগৈও মানে আপ আপোনাৰ এনেকৈ ঘৰৰ মানুহৰ লগত যাব লাগে দেই
সেইটোৱে নিজৰ ফেমিলিটোক সময় দিব লাগে ন আমাৰ বাৰু আমাৰ নি আমাৰ বাৰু তিনিটা আমাৰ ফেমেলিয়ে যোৱা হয় বাৰু আমাৰ বেলেগ মানে কি লগৰ বন্ধু সিহঁতৰ ফেমেলিটো আমাৰ ফেমেলিটো এই দুটা তেনেকেই যোৱা হয় বাৰু আমাৰ মানে বহুত বেছি এনেকে যোৱা নহয় আৰু এতিয়াও আকৌ শ্বিলং যোৱা
এ আচলতে আকৌ টাই টাইমো নাপায় যে হয়নে টাইমটোৰ লগত আজিকালি আক বহুত কথা ন টাইমটো মানে আপোনাৰ চব টাইম আপুনি টাইম পালেও আকৌ আপোনাৰ ধৰি লওক লগৰ জনী নহয় আপোনাৰ মানে কোনোবা বেলেগ এ টাইম নাপাবও পাৰে তেনেকে
সেইটোৱেটো আকৌ তোমাৰ ধৰাছোন এই কেইটা দিন গ'লে আক জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰৰ পৰা আকৌ পূজা আকৌ ধুমধুমনি আহিয়ে গ'ল আক-
আহিয়ে গ'ল আহিয়ে গ'ল সেইটোয়ে পূজা আকৌ পূজা আহিলে মানে আকৌ মনতো ভাল লাগি গ'ল আৰু যে পূজা আহি গ'ল অ আচলতে পূজা গৈছিলেহে কবলৈ গলে পূজা গৈছিলেহে আকৌ আহিলেই
আহিলেই সেইটোৱেতো তোমাৰ পূজানো কেইদিন হৈছিলে তোমাৰ মানে পটককতে সময়তটো গুচিয়ে যায়গৈ এতিয়া আৰু কেইদিনো আছে এইটো জুলাই মাহ জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ সে পালেহিয়ে
পালে হি পালে হি
পালেহি আকৌ পূজালে নো আকৌ পূজা লৈ মানে আকৌ কাপোৰ কানি কিনা মেলা খুলা মানে
কিনা মেলা সেয়া আছেই সেয়া আপোনাৰ সেয়া সেই এই টো আকৌ ভাল লাগে দেই মানে এটা এনেকুৱা এনেকুৱা কামবিলাকত ধৰি লওক, এনেই বেলেগত কাপোৰ নিকিনিলেও বিহুৰ টাইমত হওক পূজাৰ টাইমত হওক। এয়া টাইমত মানে কাপোৰযোৰ কিনাই হয় আৰু পুৰা ধুনীয়াকে।
সেইটোৱেই। মানে কি তুমি যিমানেই কাপোৰ নোলোৱা কেলে আজিকালিতো মানুহে প্ৰায় মানুহে অনলাইন কৰি কাপোৰ আনিয়ে থাকে। কিন্তু হ'লেও তোমাৰ পূজা বুলি ক'লে কাপোৰ এটা ল'লে ভাল লাগে। পূজা বুলি কৈ নতুন ভাল লাগে, নতুন পূজা-বিহুত তোমাৰ নতুন এটা ড্ৰেছ পিন্ধিবলৈ মানে মানুহৰ ভাল লাগে ন, কিবা এটা মানে নল'লে কিবা খালি খালি যেন লাগে।
সেইটোৱে আপোনাৰ বহুত মানুহে বহুত মানুহ বুলি ক'লে চবেই মানে ক'বলৈ গ'লে। পুৰণা কাপোৰযোৰ পিন্ধি কোনো পূজাল লৈ নাযায়। পিন্ধি গলে সদায় নতুন কাপোৰ যোৰ নতুন কাপোৰ হ'লে পিন্ধি যাবই।
পিন্ধি যাব মানে নতুন কাপোৰযোৰত গ'লেহে মানে কিবা এটা ভাল লাগে, আকৌ তোমাৰ ধৰাচোন এতিয়া পূজা, এইবাৰ চাগে পূজা ক'ত চাবা? ইয়াতে চাবা চাগৈ নে, ক'ৰবা বাহিৰলৈ যাম বুলি ভাবিছা নেকি।
নাই নাই নাই নাই আমাৰ টাউনত কি ধুনীয়া পূজা হয় তাতে চাম। সেই
সেইটোৱে আমাৰ ইয়াতে বহুত ধুনীয়া পূজা হয়তো আমাৰ ইয়াতে ভাল লাগে।
ভাল জাগা আছে, আমি সেইখিনি বাদ দি বাহিৰত গৈ চাইনো কি লাভ পাম।
সেইটোৱেই আৰু পইচাখিনি খৰচা হয়, আমি ইয়াতেই চাই ইয়াতেই আমাৰ ভাল লাগে। আৰু ইয়াতে আমাৰ সন্ধিয়া অলপ আৰু আমি আমিতো ৰাতি দিনতে আমাৰ চোৱা নহয় সন্ধিয়া সময়ত আ আৰটি কৰে সেই আৰটিটো চাবলৈ ইমান ভাল লাগে ন। সেই
মানুহ আৰটি চাবলৈ ৰখে।
ৰখে, সেইটোৱেইটো সেই আৰতিটো চাই আৰু বহুত মজা লাগে। সেই টো চাবৰ কাৰণে আমি আম সেই আৰতি হোৱাৰ সময়তে যাওঁ মানে।
অ' সেইটো টাইমত সেইটো টাইমত মানে তাৰ অকমান আগত গৈ আপুনি এনেকৈ অকমান এনেই ঘূৰিলে পকিলে কিবা খালে বলে তাৰ পাছত আহি পেলাই ধুনীয়াকে আপুনি আৰতি চালে আৰু আৰতি চাই চাই মানে কেতিয়া নটা-দহটা বাজি যাব আপুনি কবই নোৱাৰিব।
বা সঁচা কথা কৈছা। তোমাৰ মানে তুমি মানে সন্ধিয়া আমি ধৰা গলো দেই, তোমাৰ চাৰে ছটা, সাতটা মানত ধৰ আমি যদি গুচি যাওঁ। তোমাৰ এখন নহয়, এখন আমিতো পূজাৰ বাৰু আৰতি পাই যাওঁ। কিন্তু তুমি যে পূজাখিনি চাই আৰু বহুত তাতে মানে কি হয়, তো বহু দৰ দূৰ পূজাত খোজোঁ কঢ়িব লাগে। তোমাৰ গাড়ী ধৰাচোন নিদিয়ে নিবলৈ নিদিয়ে ন। তাৰ পাছত তোমাৰ সোমাবই নোৱাৰি ভিৰ হয়। তুমি গৈ গৈ যে ৰাতি যে কেতিয়াবা আমাৰ যোৱা বছৰ যে যোৱা তাৰমানে তোমাৰ পূজা পা আহোতে বাৰত টা বাজি গৈছে। মানে,
সেইটো হয় মানে টাইমটো কেতিয়া যায় গমেই নাপাই যে।
টাইমটো চোৱাই নহয় তাৰপিছত তোমাৰ বাৰটা বাজি গৈছে গৈ, তাৰপিছত আহ আহি দেখিছো বাৰটা বাজি গৈছে তাৰপিছত আমি আমি যেনিবা খানা তাতেই খাই আহিছিলো। খাই আহিলোঁ কাৰণে আৰু ঘৰত আহি আমি ভাত-চাত নাখালোঁ আৰু।
কোনোৱাই এয়া কাম নাথাকে আও।
এই বনাব আৰু আমাৰতো আৰু জানাই নহয়। ক'বালৈ গ'লে আৰু ভাত-চাত আহি বনাব মন নাযায় দিয়াচোন আৰু।
এ এইটো মানে এইটো এইটো উ কোনোবাই বেয়া পায়ো লাভ নাই। কিয় কও এইটো তাকো খোজকাঢ়ি আহিব লাগে। আপোনাৰ মানে গাড়ীও ক'ৰবাত নিব নিদিয়ে কৰিব নিদিয়ে তাত সেই ভাগৰ লাগি সে কৰি অহা পাছত যদি আপুনি গেছত ভাত বনাই কিবা কৰে ই, এই এইটো কাম মানে বহুত
নোৱাৰি আৰু এতিয়া আমাৰ বাৰু দিগদাৰ নাই। কি আমাৰ মানে কি হয় আমি বাহিৰতে খাই কৰি আহোঁ আমাৰ তিনিটাই যে আমি তিনি টাই বাহিৰতে খাই কৰি আহোঁ আৰু। খাই কৰি আহি ঘৰত আৰু আমি হাত ভৰি ধুই ডাইৰেক্ট শুইহে যাওঁ কাৰণ তোমাৰ ইমান ভাগৰ লাগে কম দূৰ খোজ কাঢ়িব লাগে নেকি। ইমান আৰু আমাৰ ইয়াততো একে বহুত তোমাৰ হেৰি একে ঠাই মানে পূজা বহুত পূজা কিমান পূজা চাবা?
আপুনি গোটেই টাউন ঘূৰি ফুৰিব গোটেই টাউনতে আপুনি মণ্ডপ পাই পাই গৈ থাকিব।
পাই পাই গৈ থাকিব। আমাৰ ইয়াতে অন্য নিচিনা নহয় ধৰা অসমৰ এখন দুখন পূজা আমাৰ কিমান পূজা চাই চাই তোমাৰ পা মানে দাঁ ৰাতি আৰু কিমান বাজিছে ক'বই নোৱাৰি তেনেকে আমি
আৰু আৰু ৰাতি আপুনি বাৰ বাৰটালৈকে মানুহ পাব বাৰটা এটালৈকে ৰাস্তাত ঘূৰি ফুৰিব মানুহ। পূজা কেইদিন মানে জাকে জাকে তাকো মানে জাগাই জাগাই মাত্ৰ জাক জাকে জাকে পুৰা মানুহ ঘূৰি ফুৰিব আৰু আচলতে এই পূজা টাইমত মানে বা এটা কথা মই লক্ষ্য কৰিলোঁ। আমাৰ মানে আহ মোৰ কাজীন এটা থাকে টাউনত তাৰ মানে পূজাৰ টাইমতে মানে সি পূজা চাব গ'ল তাৰ ঘৰত চুৰ হৈ গ'ল পূজা কেইদিনতে ভাবক। এ এদিনতে দুটা চুৰ হৈছে তাকো টাউনতে মানে, পূজাৰ টাইমত মানে কিছুমানে চান্স বিছাৰি থাকে। এইটো মানে, পূজাৰ টাইমত বহুত হয় মই এইটো লক্ষ্য কৰিলোঁ। আপুনি ঘৰত ঘৰত নাথাকে? অ', ঘৰত কনোবা এটা থাকক নহয় মানে
তাৰমানে কি হয় জানা সিহঁতে মানে ভাবে ন' এতিয়া পূজা সময় আহিব, পূজাৰ সময়ত পূজাততো চব যাব। এতিয়া মানে বিশেষকৈ মানে অকণমান নিচুৰীয়া ঘৰত ধৰক কোনো নাথাকে সেই সিহঁতে মানে এইবিলাক মানে কি চাই থকা মানুহেই হ'ব বেছি।
সেইটো মানে এইটো সম্ভৱ আকৌ আপোনাৰ কোনোবা ওচৰৰ মানুহক খবৰো দিব পাৰে যে সিহঁতে ঘৰৰ পৰা ওলালে নহয় সিহঁতে গৈছে আপুনি আপুনি আহ ইহতে আহিব পাৰে আহ আহি যায় এইটো লৈ যায় সেইটো লৈ যায় পাছত তাক কিবা এটা দি দিব যোনটোৱে খবৰ দিছে তাক কিবা এটা দি দিলেই হ'ল।
সেইটোৱেই মিলাই লব সেই তেনেকুৱাই কৰে। তোমাৰ মানে কি হয় এনেকে ধৰাছোন মানে, গম পাই যায় যে সিহঁতে মানে এইখিনি মানুহ নাথাকে বুলি সেইটো কাৰণে মানে পূজাৰ ইফালে মণ্ডপে মণ্ডপে মানুহ ঘুৰুতে, আৰু পূজাস্থলী পোৱাৰ লগে লগে মা মানুহ আৰু ঘৰত কি চোৰ হ'ব ডকাইত হ'ব মানুহ মানুহৰ ধৰাচোন তেনেকুৱা নাহে মানুহৰ ফূৰ্তি এটা ভাৱ আহে মানুহে চাই। সেইটোৱেই মানুহে চাই আমেজ পায় সেইটো চাই থাকে। চোৱাত বেস্ত হ'লে এইফালে যে চোৰে আকৌ চুৰ কৰে এতিয়া তোমাৰ ৰাতি যে তোমাৰ
গমেই নাপাব।
সময় নাপাবা সেইটোৱে। এতিয়া তোমাৰ কি হয় বিহু যে ফাংচনৰ সময়ত তুমি ভাবাচোন বিহু ফাংচনৰ সময়ত আমাৰ মানুহে ফাংচন বুলি ক'লে এইবাৰহে তোমাৰ ফাংচন হোৱা নাই এইবাৰ জুবিনৰ কাৰণে ফাংচন বন্ধৰ পৰাই সেই ফাংচন হোৱাই নাই আৰু যিখিনি ধৰ ফাংচন হৈছে মানে নৰ্মেলি এনেই মানে
নৰ্মেল হয় আৰু মানুহো ইমান হোৱা নাই এইবাৰ মই এটা মানে লক্ষ্য কৰিলোঁ এইবাৰ মানে ফাংচনে ফাংচনে মানুহ মানে নাই বহুতেই নাই।
নাইতো, মানুহ মানে মানুহৰ মনবিলাক বেয়া ন মানুহৰ মানে জুবিনৰ বেয়া সেইটোৱে
জাষ্টিছ নাপাব তেতিয়ালৈকে অসমৰ মানুহো বিশেষকে শান্তি নাপাব সেইটো সঁচা কথা কি কওঁ যেতিয়ালৈকে জাষ্টিছ নাই
সেইটোৱেই সেইটো কাৰণে তেতিয়ালৈকে ফাংচনৰ প্ৰতি বা তেনেকুৱা বিহুৰ প্ৰতি মানে এখন হেৰি হৈ গৈছে এতিয়া ফাংচন তাৰমানে কি হয় ফাংচনত তোমাৰ ফাংচন চাবলৈ যায় যে ফাংচন চাবলৈ গ'লে মানুহক চুৰ কৰি লৈ গুচি যায়।
চুৰ কৰি লৈ যায় সেইটো সেইটো কাম কৰে কিন্তু দেই সেইটো কাম মানে হয় বুলি মই জানোঁ।
ধৰা মানুহ সৰহ কাৰণে মানে কি আৰু আমাৰ ঘৰত বয়সস্থ মানুহ আছে কাৰণে বা তোমাৰ মোৰ ঘৰত দেউতা‌ মা আছে কাৰণে ধৰ দেউতা মা থাকি গ'ল আমাৰ ডেকা চাম টো গুচি গ'ল তেনেকুৱা ধৰণৰ তেনেকৈ গুচি গ'লে মানুহ অকণ ভয় নকৰে কিন্তু যদি ঘৰৰ স পৰিয়ালে গুচি যোৱা হয়,
তেতিয়া মানে ঘৰখন খালী কৰি আপুনি যাব নোৱাৰে কতোতে ঘৰখন খালী কৰি গ'লে মানে আপোনাৰ ঘৰ মানে ৰিক্সি হৈ যায় যে কোনোবা সেইফালে লৈ যাব মানে আপুনি নাভাবিলেও কিন্তু লৈ যাব পাৰে। ঠিক আনে
লৈ যাব আমাৰ সেইটো কাৰণে মানে বিহুত
নহয় এইটো মানে কোনবাই মানে এনেকুৱা চান্স বিচাৰি থাকে।
বিচাৰি থাকে এইবাৰ আমাৰ বিহুত ফাংচন চাংচন নহ'লেই ফাংচন আমাৰ এ এনেই তোমাৰ নৰ্মেলি পাতে ধৰা
গায়ক ভাল আমাৰ নামাতিলেই, আমাৰ মানে গাঁৱৰ তাকে কিবা গাই পেলাই থৈ দিলে আৰু এই মানে দলি দলি পাতিলে আৰু এনেই ফাংচন এনেকুৱা বিহু
এ এনেকুৱা আমাৰ গাঁওতো ছেম ছেম তেনেকুৱা মানে ইমান একে তেনেকুৱা পাতা নাই আৰু যে এনেকে ডাঙৰ আৰ্টিষ্ট মাতিব লাগিব, এনেকৈ ডাঙৰকো পাতিম মাত্ৰ নৰ্মেল যে মানে এ হৈ যাওক আৰু কাম বিলাক হৈ যাওক চব হৈ যাওক তেনেকৈ মানে মিলা প্ৰীতিকৈ পাতি দিলে।
সেইটোৱেই আমাৰ ইয়াতো তেনেকেই কৰি থৈ দিছে। তেনেকৈ মানে ভাল নালাগা হ'ল যে আচলতে সেইটোৱেই মানে ভাল নলগা হ'ল।